হা হেল্ল'
অ' কি কৰি আছে?
অ' মই এনেই আছোঁ। তুমি কোৱা?
মইয়ো এনে আছোঁ দিয়ক। ভাত খালে?
অ' অ' খালোঁ।
অ' কি খালে বাৰু?
আছোঁ। তুমি কি কৰি আছা?
অ' আজিকালি
অ' তুমি ক'ৰবাত গৈছিলা নেকি?
অ' মানে এনেই আৰু ঘূৰিব গৈছিলোঁ আৰু ঘৰতে কিমান থাকিম ন। কলেজতো বন্ধ দি ত মই মানে এনেই ভাবিলোঁ আৰু ঘূৰি আহোঁ লগৰ কেইটাৰ লগত, ত লগৰৰ লগত ঘূৰিব গৈছিলোঁ।
অ' ট্ৰেভেলত গৈছিলা?
অ' ট্ৰেভেল কৰিব মানে এতিয়া কলেজ বন্ধ দিছে। এতিয়া কলেজত ইমান কাম আচাইনমেণ্ট থাকে ত' সেইবোৰ কৰি মানে একজামো খতম হৈছে ন জাষ্ট। একজামটো শেষ হৈছে ত' একজামটো শেষ কৰি অলপ মানে মাইণ্ডটো ফ্ৰেছ কৰিবৰ কাৰণে মানে আমি ভাবিলোঁ আৰু এটা ট্ৰিপ এটা মাৰি আহোঁ আৰু সেইকাৰণে মানে আমি ঘূৰি গোটেই ট্ৰেভেল কৰি আহিলোঁ আৰু। আপুনি
অ' ক'ত গ'ল?
গৈছিলা নাই অলপ ট্ৰেভেলৰ কৰিব কাৰণে।
অ' মইয়ো গৈছিলোঁ, ট্ৰেভেলৰ কাৰণে। সি অকমান মাইণ্ড ফ্ৰেছ হওঁক সেইকাৰণে। ক'ত গৈছিলা?
অ' মই মানে অ
ক'ত গৈছিলি?
অঁ মানে মই অ মানে মই মেঘালয় ঘূৰি আহোঁতে মানে মোৰ
আচ্ছা, মেঘালৈ গৈছিলা
অ মানে মেঘালয় চাইডত গৈছিলো আৰু। মানে আমাৰ ওচৰ পৰে ন গুৱাহাটীৰ পৰা সেইকাৰণে।
দেখালেবে চাই কৰিছেটো।
মানে আমি অঁ তিনি চাৰি দিনৰ কাৰণে গৈছিলোঁ আৰু। ত, তাত মানে এনেই চেৰাপুঞ্জী চাইদ ঘূৰিলোঁ শ্বিলং ঘূৰিছোঁ। সেনেকে আৰু আপুনি ক'ত গৈছে?
মই মেঘালয় গৈছিলো। মই গোটেই মানে ট্ৰেভেল কৰিছো তেজপুৰ পৰা গুৱাহাটী গুৱাহাটীৰ পৰা মেঘালয় গৈছিলোঁ।
অ অ, আপুনি কেতিয়া গৈছে?
হ'ল তিনি চাৰিদিন মান।
অঁ মই আগতে গম পাওঁ হয় আমি একেলগে যাব পাৰিলোঁ হয় বাৰু।
অঁ তেওঁ আৰু ভাল লাগিল হয়।
অঁ, একো নাই দিয়া, নেক্স টাইমি একেলগে ট্ৰেভেল কৰিম। কৰিম দিয়া মোক মানে কৈ দিবা আৰু আগতে তোমাৰ কিবা প্লেন থাকা আগত, আমি তেতিয়া একেলগে যাম বাৰু।
হা অ। আমি
মানে এনেকে ট্ৰেভেল কৰি থাকিলে ভাল আৰু ন।
অঁ।
মানে নতুন নতুন জাগা এক্সপ্ল'ৰ হয়। তুমি নতুন নতুন জাগাত যোৱা, তুমি শিকা ক'ত কেনেকে কি আছে মানে এনেকে ট্ৰেভেল কৰিলে। তোমাৰ মাইণ্ডটোও ফ্ৰেছ হয়, তুমি নতুন বস্তু গমো পোৱা। ভালে বাৰু ট্ৰেভেল কৰাটো।
অঁ, মইও ট্ৰেভেল কৰি ভাল পাওঁ।
অঁ, মানে জাষ্ট কিছুমানে ট্ৰেভেলাৰ জাষ্ট এটা হয়, কি মানে যোন পাহ পাহাৰৰ ৰাস্তা হয় সেইবোৰত মানে ৰাস্তাটো অলপ বেকা বেকী হয় ন। ত, যাৰ ম'চন চিকনেচ সিহঁতৰ কাৰণেটো বহু প্ৰব্লেম হ'ব, মানে মইও ট্ৰেভেল কৰি ভাল পাওঁ। কিন্তু মোৰ মানে ম'চন চিকনেছ আছে তো ট্ৰেভেল কৰি মানে মোৰ অলপ প্ৰব্লেম হয়। কিন্ত মানে আৰু ঔষধ খাই দিলে হৈ যায় আৰু ভাল। তোমাৰো কিবা এনেকে মৌচন চিকনেছ আছে নেকি?
অঁ, মোৰো আছে ট্ৰেভেল কৰিলে তেনেকে মৌচন ছিকনেছ হয়। মোৰ গা বেয়া হৈছিলে, যেতিয়া মই ট্ৰেভেল কৰিব গৈছিলো।
একো নাই ঔষধ খাই দিলেতো ভাল হৈ যায় ন
ন ঔষধ খালেতো ভাল হৈছে যায় কিন্তু নহলে দিগদাৰ হৈ যায় আৰু
উম আপুনি যে মেঘালয় গ'লে তাত ক'ত ক'ত ফুৰিলে আপুনি।
আ আমি মেঘালয় যাওঁতে মই আমি ফাৰ্ষ্ট তো গুৱাহাটী গৈছো তাত থাকিছো তাছত আকৌ তাত পৰা আমি ট্ৰেভেল কৰিছোঁ আ উম অ গুৱাহাটীত থাকি পালাই তাপৰা আমি মেঘালয় গৈছো।
তাত আমি ফাৰ্ষ্ট শি ফাৰ্ষ্ট আমি চেৰাপুঞ্জি গ'লো তাৰপৰা শ্বিলং গ'লো। তুমি ক'ত
অ', ভালেই আৰু আম আমাৰ মানে এনেকে মই গুৱাহাটীতে আছিলো ন ত মই গুৱাহাটীৰ পৰা ডাইৰেক্ট চেৰাপুঞ্জী তাৰপিছত শ্বিলং মানে এনেই ৱাটাৰ ফল কিবা কিবি আছিল। তাছত গাহাটো এক্সপ্লৰ কৰিছো আৰু মো ল এনেকে মানে লগৰৰ লগত ফ্ৰেণ্ডছৰ লগত মাজে মাজে এনেকে ট্ৰেভেল কৰিলে মানে ভাল আৰু দেই। তোমাৰ মাইণ্ডটো মানে বহুত ফ্ৰেছ লাগে আৰু বহুত ফ্ৰেছ তোমাৰ যিমানে ষ্ট্ৰেছ নাথাকক আৰু লগৰ লগত থাকিলে ভাল লাগে ন।
অ', তেহতৰ লগত থাকিলে কিবা এটা নতুন এক্সপিৰিয়েঞ্চো হৈ যায়। ট্ৰেভেল কৰোতে।
এনচাৰ্ড তুমিও নিজৰ ফ্ৰেঞ্চৰ লগত গৈছা ন
অ মই নিজৰ ফ্ৰেঞ্চৰ লগত গৈছিলো। অ আমি চবটো ফাৰ্ষ্ট টাইমে কৰি আছো এনেকে ট্ৰেভেল।
অঁ'ফাৰ্ষ্ট টাইম ট্ৰেভেল কৰিছে ন।
অ', অ'।
অঁ' ভালেই দিয়ক আৰু মানে ফেমিলিৰ লগত ট্ৰেভেল কৰিও ভালেই লাগে। তেউ মানে ফ্ৰেণ্ডছৰ লগত বেছি ভাল আৰু ন।
ফ্ৰেণ্ডছৰ লগত মানে বেছি এটা এনজয় কৰ অ'। বেছি এনজয়মেট হয় বেছি ফ্ৰী হৈ যাওঁ আমি।
অঁ'তেতিয়া মানে আমি নিজৰ মতে কৰিব পাৰো আৰু।
অ ফেমলিৰ লগত গ'লে হেঁতে অকণ ৰখাই কৰবাত এফালে নাজাবি ইফালে নাজাবি।
অঁ', সেইটোৱে সেইটোৱে। সেইকাৰণে মানে মোৰ মতেটো ট্ৰেভেল কৰিলে বেছি টাইম তুমি নিজৰ ফ্ৰেণ্ডছৰ লগত কৰা। তুমি নিজে শিকিব পাৰিবা ন তুমি নিজে জানিবা চব বস্তু নিজে শিকিবা।
অ লাইফ এক্সপেৰিয়েঞ্চত আমি বেলেগ বেলেগ কালচাৰ বুজি পাম। এনেকে ট্ৰেভেল কৰিলে।
শিকিব লাগে এইবোৰ তোমাৰ কাম আহিব ন ফিউচ চাৰ তুমি কিবা জব কৰিলে তোমাক যদি সোধে কি তুমি ক'ত ক'ত ট্ৰেভেল কৰি ছা তেতিয়া তুমি ক'ব পাৰিবা কি তুমি ক'ত ক'ত গৈছা তুমি কি কি শিকিছা
অহ সেইটোৱে
আৰুতো মানে ট্ৰেভেল কৰিটো ভালতো লাগে কিন্তু তাত ৰিস্কো আছে দেই কিন্তু।
অহ জগাবোৰো লাইক।
যদি যোৱা।
উম মানুহ চানুহ চিনি নাপাওঁ।
অঁহ অঁহ তাৰপিছত সিহঁতৰ কালচাৰবোৰো নাজানো ন আমি। কালচাৰ নাজানো সিহঁতৰ লেংগুৱেজ তো নাজানো। তো' কেতিয়াবা কেতিয়াবা এনেকে হৈ যায় আৰু মানে। অহ সিহঁতৰ ভাষাটো নাজানে নাজানিলে মানে। সিহঁতৰ লগত কথা পাতিবই দিগদাৰ হয় সিহঁতে আমাৰ বুজি নাপায় আমিও বুজি নাপাও সিহঁতৰ কথা।
অহ সেইটোয়ে তুমি আৰু কত গৈছা?
আৰুতো মই মানে আৰু ট্ৰেভেল মানে আৰু মইতু সৰুৰ পৰা পাঞ্জাৱতে আছিলোঁ তো' পাঞ্জাৱত আছোঁ তাৰপিছত হাৰিয়ানাত মানে এনেকে, চ্বিফ্ট হৈ থাকোঁ ন তঝতো' হাৰিয়ানা পাঞ্জাৱ তাৰপিছত জম্মুটো অলপ তাৰপাছত গোৱালিয়াৰ তাৰপিছত মাধৱপুৰতো আছিলো বাৰু তেজপুৰতো আছিলো তোমাৰ লগত তাত। তো আছিলোঁ বাৰু মই তাৰপিছত এতিয়াতো গুৱাহাটীতে আছোঁ।
হেল্লো!
মানে এনেকে এক্সপিৰিয়েঞ্চ হ'ব, লাগে দে কিন্তু। তোমাৰ লাইফৰ কাৰণে ভাল হয়,।
ফিউচাৰৰ কাৰণেও ভাল হৈ যায় জানা হৈ যাওঁ।
জানা হৈ যায় সেইটোৱে। তুমি মানে এতিয়া নেক্সট ট্ৰেভেল ক'ত কৰিবা তুমি কিবা প্লেন কৰিছা নেকি?
অহ আমি ফ্ৰেণ্ডচবোৰ প্লেন কৰি আছিলো ছিকিম যাম বুলি।
অ', চিক্কিম যাবা নেকি দিয়া মোকো লগ মোকো মানে কবা আৰু মইয়ো লগত যাম দিয়া তোমালোকৰ।
কৰি লগ কৰিবা মোৰ লগত আমি চব একেলগে যাব পাৰিম।
সেইটো মানে কিবা কৰিছা নেকি কেতিয়া মানে যাবা?
সেইটো মানে ঠাণ্ডা দিনত যাবো বুলি ভাবিছে তো' ফেব্ৰুৱাৰী মানত যাম ভাবিছো।
সেইটোতো ভালেই বাৰু। মোকো ক'বা দিয়া মানে তোমালোকে যেতিয়া যাবা তোমাৰ যেতিয়া মানে চব ফিক্স হব তেতিয়া মোকো ক'বা তেতিয়া মইয়ো যদি যাব পাৰোঁ তেতিয়া মই তোমালোকৰ লগত যাম আৰু।
অহ, অহ, একদম কম- কম।
ছিকিমটো ট্ৰেভেল কৰি পোৱা নাই তো ছিকিম কিন্তু মানে গ'লে মানে ভাল আৰু মই তেতিয়া নতুন এক্সপিৰিয়েঞ্চ হ'ব অহ, আৰু যাবা মানে তোমাক ইমান ভাল লাগিলে?
অহ চিকিম গৈছিলো কিন্ত মই ইমান‌ টাইম নাছিলে বুলি ওপৰত যাব নাপালোঁ।
অহ, - অহ, একো নাই দিয়া আমি এইবাৰ গলে মানে ভালকে যাম দিয়া।
অহ, একেবাৰে ওপৰলৈকে যাম।
অঁহ, অঁহ, হ'ব দিয়া তোমালোকে যেতিয়া যাবা তেতিয়া মোক ক'বা দিয়া।
অহ, অহ, কম-কম আমি একেলগে লাইক ট্ৰেভেল কৰিব পাম।
অঁহ, অঁহ, একেলগে ট্ৰেভেল কৰিম দিয়া ঠিক আছে বাই- বাই ৰাখিছোঁ দিয়া।
অহ, বাই- বাই